অ বাইদেউ
হেল্ল! নমস্কাৰ! কি কৰি আছে আপুনি?
মই এয়া এনেই বহি আছো ঘৰত। কাম-বন কৰিলো ভাত খালো। এতিয়া অকমান জিৰণি লৈছো।
হয়, ময় মইও ঘৰৰ কাম অ ঘৰৰ কাম আছে বাৰু দিনটো থাকিবই আমি যাতে ঘৰৰ মানুহ আহ ঘৰত কাম কৰা, কৰি থাকিব লাগিব বাৰু। দুপৰীয়া ভাত বনাবও হ'ব। এই ভাবিলোঁ এটা ফোন কৰি লও।
অ ঠিকে কৰিছে, মই ভাবি আছিলো কৰিম বুলি।
হয় হয়, তে কিহৰ বিষয়ে আৰম্ভ কৰো আজি?
আজি আমি যিহেতু অসমৰ বাসিন্দা, অসমৰ জাতীয় উৎসৱক বিষয়ে অকমান আলোচনা কৰো নেকি?
মা-মানে বিহুৰ বিষয়ে? ঠিক আছে মানে বিহুৰ বিষয়ে আলোচনা কৰিলেই ভাল হ'ব ন?
অ অ উ বহুত কথাাতো চবেই জানে তথাপিও কিছুমান কথা মই নাজানিবও পাৰো। আপুনি কৈ দিব।
অ ত মইও নাজ-নজনাখিনি আপোনাৰ পৰা শিকিম। সেইটোৱে আৰু ঠিক আছে। তে আৰম্ভণি কৰি দিয়ক নহ'লে।
অ আপুনি বিহু নামটোৰ উৎপত্তিৰ বিষয়ে জানে নেকি?
বিহু নামৰ উৎপত্তিৰ বিষয়ে অ কব পাৰি অকমান। বিহু নামতি উৎপত্তি উৎপত্তিৰ সম্বন্ধে বিভিন্ন পন-পণ্ডিতৰ বিভিন্ন মতামত
হয়।
এ আছে। এ যেনে ধৰক আহ বৈদিক আহ বৈদিক এ এ বিহু শব্দৰ উৎপত্তি এ হোৱা বুলি কয়, বৈদিক শব্দৰ পৰা। কি এ হোৱা বুলি মানে বহুত পণ্ডিতে কয়। বহু লোকৰ মতে বড়ো ভাষাৰ আহ বৈশা শব্দটোৰ পৰাহে বিহুৰ শব্দৰ উৎপত্তি তি হৈছে। মানে আপুনি কওকচোন আপুনি কি জানে।
হয় মই শুনামতে যিটো আমি বিহুতোত আহ উদযাপন যে কৰো সংক্ৰান্তিৰ দিনাহে কৰো। গতিকে বিশুক শব্দটোৰ পৰা বিহু শব্দ উৎপত্তি হোৱা বুলিও চাগে মানিব পাৰি। আৰু মানে বহুত সমৃদ্ধ চাগে এইদৰেও বেখ্যা কৰিছে
হয় হয়।
হয় তেনেকে চাগে মতামত সকলোৰে একে হব নোৱাৰে গতিকে। উ চব বেলেগ। বেলেগ মতামতৰ দূৱাৰাই আ বিহুৰ উৎপত্তি হোৱা বুলি কব পাৰি।
হয় চাগে ঠিকে আছে সেইটোও হ'ব পাৰে। সেইটো বহুত আগৰ কথা যেতিয়া।
হয় হয় কোনো এইটো একদম সঠিক বুলিও কব নোৱাৰে।
উম উম ঠিকে আছে। ত' আ তাৰপিছত আমি কি পাত কথা পাতিম।
আপুনি বিহু উদযাপন কৰে নে নাই আপোনাৰ। গাঁৱতে হওক বা ঘৰত হয় আপুনি মাক বিহুৰ কত থা কওকচোন আপুনি কেনেকে অ আ উদযাপন কৰে ঘৰত।
আ মাঘৰ বিহুৰ বিষয়ে।
হয়।
তই মাঘৰ বিহুত। আমি পথাৰত খুন মানে মাঘৰ বিহুত আমি ভোজ ভাত খাওঁ। বিশেষকৈ সেইটো এটা আহ পথাৰৰ পৰা ধান। উ লখ মানে লখিমী আৰু এ পথাৰ। পৰা নেই ধান ক কাটি অনা হয়।
হয়
উম। হয় এ এ আপুনি কওকচোন আৰু আছেটো বহুত হয় হয়।
সেইয়া আচলতে এইটো অসমীয়াৰ।
উ।
হুবৰ সময় যিহেতু ধান খিনি কাটি ঘৰলৈ অন আনা অনা হয় নতুনকৈ। সেইকাৰণে লাৰু পিঠা পনা এইবোৰ বনাই বনাই। খোৱা হয় আপুনি বনাই নে নাই পিঠা।
ব অ বনোৱা হয়। মই ঘৰতে পিঠা পনা বনাও আপোনাৰ এ নাৰি। কলৰ লাৰু নাৰিকল পিঠা তেল পিঠা। এ তাৰপিছত আৰু এটা হয় নহয় মই মেজি ঘৰ বনোৱা হয়। টাবা হৌম যোগ। কৈ বিলাকো মানে মাঘত অহ মাঘৰ মাহত ততা। সেইবিলাক আৰু বহুত কিবা হয় একদম মাঘৰ ধৰ্মীয় অনুচ। ষ্ঠান বহুত হয় এই মাঘৰ অ মাহটোতে।
হয় হয় আমি মই বহুত দিন গাঁৱত যোৱা। নাই কিন্তু মই ইয়াতে গুৱাহাটীত থাকো নহয় ইয়াৰে ওচৰতে। স্থানীয় লোকসকলে ভোগালী বিহু উদযাপন কৰে ইয়াতে ৰাজহুৱা ভাৱ। বে এটা মেজি জ্বলায়।
আমি আকৌ উ গাঁৱত যাওঁ মই মানে গাঁৱৰ গাঁৱতে ডাঙৰ হোৱা যিহেতু। পৰম্পৰা সমূহ আমি ওচৰৰ পৰা পাইছো কিছু আৰু। ঠাই ভেদেতো পৰম্পৰা বিলাক বেলেগ বেলেগ হয় নহ উ। হয় নঃ হয় আমাৰ ফালে এই তোমাৰ এ মানে এই হেৰি হয় ম'হ যুঁজ কণী যুঁজ এই কিছুমান হয় আৰু অ' হয়। ঘৰে ঘৰে বিহু, সৰু ল'ৰা ছোৱালী খেল ধেমালি হয় লগতে তাত গৈ বিহু নাচে তাৰপিছত সেই অ' আপোনাৰ হেৰি হয়, এই ডাঙৰে সৰুক মানে সেৱা সৎকাৰ কৰে তাৰপিছত
হয়।
জা-জলপান খাই সকলোৱে ইঘৰে সিঘৰে আহ গৈ পেলাই, নখ নখ নখোৱা বুলিও কয়। কাৰণ নতুন ধান চাউল আহে যেতিয়া
হয়।
বুজি পাইছে।
অ' বুজিছো দিয়ক আৰু এটা কথা উৰুকাও চাগে ভোগালী বিহুতে পালন কৰা হয়, নহয় নে? হেল্ল'
হেল্ল'
অ', শুনিছে নে?
হেল্ল'
অ', শুনিছেনে?
হেল্ল'
হেল্ল'
হেল্ল'
অ', শুনা পাইছা?
অ' মই শুনি আছো, মাজতে অকমান যোগাযোগ বিচ্ছিন্ন হোৱা হেন লাগিলে।
হয় ময়ে কৈ আছিলো যে, উৰুকাৰ ৰাতিওটো ভোগালী বিহুতে পালন কৰা হয় নহয়নে বাইদেউ?
হয় হয় সেইটোও হয়, মা সেইটোৱে নখোৱা কয় চাগে?
অ'অ'
নতুবা, আমাৰ ফালে কিন্তু নোখোৱাটো ধান নতুন ধানৰ যি মানে অনাৰ পিছত যিটো খানা খোৱা হয় নহ? গাঁৱৰ মানুহে লগ লাগি সেইটোকে নখোৱা বুলি কওঁ, আৰু বিহুৰ গৰু, বিহুৰ আগা দিনা যিটো খানা খোৱা হয় সেইটো উৰুকাৰ খানা বুলি কোৱা হয়, দুয়োটা চাগে আমাৰ ফালে বে আমাৰ ফালে দুটাই বেলেগ বেলেগকে কৰা হয়, কিন্তু ঠাই ভেদে বেলেগ হয় নাজানো, সেইটো মই ইমান নাজানিম।
অ',
আমাৰো উৰুকাৰ দিনাখন মাছ, হাঁহৰ মাংস, কুকুৰাৰ মাংস কেতিয়াবা খাচী মাংস এইবোৰ খোৱা যায় বাৰু।
আৰু খেল ধেমালি হ নহয় জানো?
অ', খেল ধেমালি বিহুৰ দিনা হয় গীতৰ গধূলি হয় ওচৰতে হয়। চিত্ৰাংকন প্ৰতিযোগিতাও হয়, তেনেকুৱা খেল-ধেমালিবোৰ হৈ থাকে আৰু।
ডাঙৰ, সৰু সকলোৰে হয় চাগে?
অঁ', ডাঙৰ-সৰু সকলোৰে হয়।
হয়। আমাৰ, আমাৰ ফালেও হয় বাৰু আমাৰ ফালে যেতিয়া গাঁও-গাওঁ যেতিয়া- মাইকী মানুহখিনি সিমান- আঁহ', একো প্ৰতিযোগিতামূলক একো অনুষ্ঠান নাথাকে। তেওঁলোকে নাম প্ৰসংগ কৰে, কিন্তু এই- সৰু ল'ৰা-ছোৱালী চেমনীয়া- এই ফুটবল এ' এনেকুৱা কিবা-কিবি খেলে তেওঁলোকে। তাৰপিছত কলোৱেই নহয় অলপ আগতে- এই হাঁহ যুঁছ, এ' কণী যুঁজ এইবিলাক যে এইবিলাক- এইবিলাক চব হয়ে আৰু মানে। আমাৰ ফালে, আমাৰ মানে গাঁৱৰ ফালে এইবিলাক হুম' মানে মাঘৰ বিহু মানে- বহুত উৎচৱৰ মানে বিহু আৰু।
হয়, হুম-অঁ',।
ঠেপি এইটোৱে আও।
এ' এতিয়া এতিয়া কোনটো বিহুৰ কথা পা- তিব? মাঘৰ বিহুৰ কথাটো আমি পাতিলোয়ে।
আঁহ', ৰঙালী বিহু কথা পাতিব পাৰি কাৰণ সেইটো আমাৰ- অঁ', বহুত ভাল লগা বিহু সেইটো, বিহু গোটেই কেইটাই ভাল লাগে বাৰু।
হয়, কিন্তু সকলোতকৈ - উম' প্ৰধান বুলি ক'লে ৰঙালী বিহুৰ কথাই কোৱা যায় দিয়কচোন।
হয়, হয়-হয়। অ', মই অল উম' কি কয় মইও এইটোই ক'ব বিচাৰিছিলো।
অঁ'।
যে এ- অলপ আগতে যে মই মাঘৰ বিহুৰ কথা কওঁতে যে এই ক'লো যে আপোনাক এ' ঘৰে-ঘৰে নাচিব যায় সেইটো মোৰ কিন্তু ভুল হৈছে দিয়ক। কাৰণ- এইটো নহয়, সেইটো ৰঙালী বিহুত'হে হয়। অ', অকণমান মিছতে- অঁ', হয়, সেইটো মোৰ অকণমান ভুল হ'ল আৰু। সেইটোৱেতো, অকল এই মানে- ইঘৰে-সিঘৰে ভাত খাব'হে যায়, বা চাহ-জলপান, পিঠা এইবিলাক খাব'হে যায়। কিন্তু এই নাচ-নাচাটো মোৰ কোৱাটো ভুল হৈছে বাৰু।
একো নাই দিয়ক মানুহ মাত্ৰেই ভুল হয়। কিন্তু আজিকালি- চহৰত কিন্তু মাঘৰ বিহুতো ষ্টেজৰ প্ৰগ্ৰাম এইবোৰ দেখা যায়। কিছুমান জাগাত।
কিন্তু মই গাঁৱৰ কথা কৈছিলো ন' ভুলতো মই শুধৰাই দিলো আৰু।
অঁ', একো নাই। গাঁৱৰ আচল পৰম্পৰাগত ভাৱে নহয়।
হয়-হয়, সেইটোৱে কথা। সেইটো মোৰ মানে মিষ্টেক- হৈ গ'ল আৰু, সেইটোৱে। অ' সেইটো মোৰ ভুল হৈছে।
অঁ', একো নহয় দিয়ক।
ঠিক আছে, তেতিয়াহ'লে ৰঙালী বিহুৰ বিষয়ে এ- কওঁক অকণমান কি জানে?
ৰঙালী বিহু অসমীয়া মানে জাতিৰ নৱবৰ্ষ বুলিও ক'ব পাৰি যিহেতু ইটো ব'হাগৰ এক তাৰিসৰ পৰা আৰম্ভ হয় আচলতে ৰঙালী বিহু এক চ'ত উম, শেষৰ দিনাৰ পৰা আৰম্ভ হয়। সেইদনাশন গৰু বিহু বুলি কোৱা হয় নহয় নে গৰু, ছাগল লী এইবোৰ ঘৰুৱা জন্তু সিহঁত তে তিয়া নদীৰ পাৰত গা ধুৱাবলৈ নিয়া হয়।
উম, উম, উম তেতিয়া অ' অ' অ' অ' হয়, হয়। এইটো গাঁৱৰ ফালে হয় বাৰু।
অ' গাগ
অ' ক'কচোন?
উম, গৰুৰ গাত মাহ-হালধি সানি নদীত গা- ধুৱাই দিয়া হয় তাত পিছত লাও-বেঙেনা আদিৰে এই সিহঁতক খোৱা হয়
এই, এইটো এটা হেৰি আছে নহয় কয় নহয় কিবা এটা আছিলে নহয় এনেকা কয়
হয় লাও খা, বেঙেনা খা বছৰে, বছৰে বাঢ়ি যা মাৰ সৰু, বাপেৰ সৰু তই হবি বৰ গৰু।
অ' এইটোৱে হয়, হয়, হয়।
এয়া মই এবাৰ গাঁৱলৈ গৈছি ছিলো নহয় ৰঙালী বিহুত তেতিয়া ময়ো এই খিনি নিজে, নিজে চকুৰেই মানে দেখা পাইছো আৰু যে কেনেকে গৰু, ছাগলী বোলক গা ধোৱা হয় বা লাও-বেঙেনা আদি খাবলৈ দিয়া হয় এইখিনি নিজে মই চাই আহিছো কেইদিনমান আগতে। গাঁৱৰ পৰিৱেশত হয়, হয় গাঁৱৰ পৰিৱেশ হয় তে এইবোৰ দেখি বহুত ভাল লাগে মানে চহৰত দেখা নাপায় আজিকালি আপুনিতোটো চাগে সৰুৰ পৰাই এনেকে ডাঙৰ হৈছে চাগে এইখিনি পৰম্পৰা
হয় সেইখিনি বাৰু মই দেখিছো মোৰ মা- দেউতাই কৰে বাৰু আ এই নতুন তাৰ পিছত গধূলি গৰু অহাৰ পিছত এ গৰুটোক নগুণ থকা পাঘাৰে নতুন পাঘা দিয়ে সেইদিনাখন। পঘাটো নতুন দিয়ে তাৰপিছত উম, দুৱাৰ মুখত গৰু ৰখাই পেলাই ধূপ-ধূনা লগাই এ মানে জ্বলাই পেলাই তেওঁলোকক গৰু বিলাকক ভৰি হাত ধুৱাই দিয়ে। যি কি যি এঘৰ মানুহৰ যিকেইজনী গৰু থাকে আৰু বলদ গৰু মাইকী অ' সেই গৰু পোৱালী ছোৱালী যিয়ে নহওক যেতি ন, চবকে ভৰি চৰি ধুৱাই
আচ্ছা।
তাত লাও-বেঙেনাৰ মালা পিন্ধাই তাৰ পিছত নতুন পঘাৰে সিহঁতক মানে এই বান্ধি ন নতনকৈ দিয়ে আৰু সিহঁত ত'প্ৰথম দিনাখন বিহুত তাৰপিছত নতুন যেতিয়া বছৰ হয়
ঘৰুৱা জন্তু খিনিৰ কাৰণে নৱবৰ্ষটো মানে আৰম্ভ কৰে আৰ
আৰম্ভ হয়, হয়। যাতে মানে বছৰতো সিহঁতক এইটো কয় আৰু যে এ বছৰে আৰম্ভ